হয় কোৱা কোৱা
অ', তুমি ভালে আছানে?
ভালে ভালে তোমাৰ?
অ', মই ভালে আছো দিয়া। অ', ঘৰৰ মানুহ খবৰ পাতি ভালনে?
অ', ভাল ভাল তোমাৰ ঘৰৰ খবৰ ভালনে?
ভালে আছে আমাৰ ঘৰত খবৰ। অ তোমাৰ আমি তুমি এতিয়া ভাত খালো তুমি খালানে নাই?
অ খালো খালো। অ দিয়া খো, নাই নাই নাই ব্যস্ত নাই কোৱা।
অ ব্যস্ত নাই যদি মই তোমাৰ আজি এটা বিষয়ে তোমাৰ মতামতটো জানিব বিচাৰিছিলোঁ?
হয় কোৱাচোন।
তুমিতো জানাই বিহু আমাৰ অসমৰ জাতীয় উৎসৱ ত' মই জানিব এই মই জানিব বিচাৰিলোঁ যে অসমৰ বাবে বিহু ইমান কিয় গুৰুত্বপূৰ্ণ?
অ মই ভাবো অসমৰ বিহু অসমৰ এক গৌৰৱ বুলি মই ভাবো কাৰণ বিহু অবিহনে অসমীয়া জাতিৰ অ অসমীয়া জাতিটো একোৱেই নহয়
আৰু বিহুৰ অসমীয়া জাতিৰ পৰিচয় হ'ল বিহু বুলি মই ভাবো।
হ
তুমি বিহুৰ কথা কি ক'বা আৰু বিহু কেই প্ৰকাৰৰ আৰু কেতিয়া পালন কৰা হয় তুমি জানানে?
মই বিহুৰ বিষয়ে ক'ব বিচাৰিছো যে বিহু অসমৰ যিহেতু অসমৰ জনপ্ৰিয় বা জাতীয় উৎসৱ, এই উৎসৱে অসমীয়া মানুহৰ জীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সমাজৰ এক গভীৰভাৱে জড়িত। আৰু বিহু বিহু অসমৰ যিহেতু বিহু তিনিটা পালন কৰা হয় বহাগ বিহু বহাগ বিহুটো হৈছে আমাৰ অসমৰ অসমৰ প্ৰথমটো বিহু বহাগ বিহুৰ টাইমত আমাৰ অস অসমীয়া নৱবৰ্ষৰ আৰম্ভ হয়। এই বিহুটো বহুত ভালদৰে পালন কৰা হয় গাঁৱৰ লৰা ছোৱালী বোৰে বিহুত নতুন, নতুন কাপোৰ পিন্ধে। গাঁৱত ডেকা লৰা গাভৰুবোৰে বিহু মাৰিবলৈ যায় ঘৰে ঘৰে। এনেদৰে কঙা কাতি বিহুটো চোৱাক আমি কঙালী বিহু বুলি কওঁ। এই বিহুটো এই সময় এ এই বিহু টোৰ সময়ত মানে পথাৰৰ ধান থাকিলে ঘৰলৈ অহা নাথাকে সেয়ে ইয়াক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত তুলসীৰ তলত আৰু পথাৰত চাকি জ্বলা হয় যাতে খেতি-বাতি ভালদৰে হয়, সেইদৰে মাঘ বিহু বা ভোগালী বিহুত জানুৱাৰী মাহত পালন কৰা হয়। এই বিহুটোত খেতি চপোৱাত বহুত ভাল হয়, সেইবাবে গাঁৱৰ মানুহবোৰে ভোজ খায়, আনন্দ কৰে মেজি জ্বলাই।
হয়, হয়।
তুমি বহাগ বিহুত কি, কি তোমালোকৰ ফালে কি, কি অনুষ্ঠান হয়?
ব'হাগ বিহুৰ যিহেতু এপ্ৰিলৰ মাহত বা অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে পাত কম কৰা হয়। আমাৰ ইয়াত বহাগ বিহু খুব আনন্দ উল্লাসেৰে পালন কৰা হয়। বিহুৱে সমাজত। কেনেদৰে প্ৰভাৱ পেলাই বা কেনেদৰে ভূমিকা পালন কৰে তুমি ইয়াৰ ওপৰত কি কথা কব কি কব? তুমি তোমাৰ মতামত কেনেদৰে দিব খুজা যে বিহুৱে আমাৰ সমাজত। কেনেদৰে প্ৰভাৱ পেলাই।
মই ক'ব বিচাৰিছো যে ইও সমাজৰ এক ভাতৃ বৈধ্য বা পৰম্পৰা পাৰিক সহযোগিতাৰে মনভৱ কৰি ল'লে ধণী অ, দুখীয়া, জাতি, ধৰ্ম নিৰ্বিশেষে সকলো মানুহে একেলগে বিহু পালন কৰে। ইয়াৰ ফলত সমাজৰ প্ৰস্তিতি বৃদ্ধি পায়। বিহুৰ অনুষ্ঠানত ডেকা, গাভৰু, শিশু, বৃদ্ধ সকলোৱে অংশগ্ৰহণ থাকে। ইয়াৰ সমাজত এওঁকৃত কৰে আৰু সমাজৰ সংস্কৃতিৰ নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিয়ে। সামাজিক বন্ঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত বিহুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
হয়-হয় আৰু কি ক'ব খুজিবা তুমি হয় কোৱা?
তুমি বিহুৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে কি ক'ব বিচাৰা?
বিহু অ, আৰ্থনৈতিক আৰু সাংস্কৃতিভাৱে বিশেষ গুৰুত্ব আমাৰ সমাজত প্ৰদান কৰে। কাৰণ চাবলৈ গ'লে বিহুৰ শিল্পৰ যি অৰ্থনৈতিক যি অৰ্থনীতি আহে যি মানে অৰ্থনৈতিক প্ৰভাৱ এয়া তোমাৰ যদি চাবলৈ যাওঁ মানে অতিকৈ গুৰুত্বপূৰ্ণ সেই কাৰণ বিহুৰ যিহেতু মই ক'লোয়ে ই এক আমাৰ সাংস্কৃতিক উৎসৱ বিহু আমাৰ এক জাতীয় উৎসৱো হয় আৰু এই সংস্কৃতিক বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। বিভিন্ন ধৰণৰ সংস্কৃতিৰ নাচ আমি দেখিবলৈ পোৱা যাই সেই বিহুৰ দিনাখনে। আৰু তুমি কি ক'ব খুজিৱা যে অ', বিহুৱে যি আছে সেইজন এ তোমাৰ আজিৰ সময়ত যিটো বিহু আছে, তোমাৰ চলি আছে বৰ্তমানত চলি থকা বিহু সেই এইটো কেনেধৰে অ', কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে।
আজিৰ সময়ত যিহেতু আধুনিক প্ৰভাৱত বিহুত বহু পৰম্পৰাগত বিশেষ ক্ৰমে হেৰাই যোৱাৰ অসংখ্যা দেখা গৈছে। বহু যুৱ, যুৱতীয়ে আধুনিক সাংগীতৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা গৈছে আৰু পৰম্পৰাগত ত' বিহু গীত বাদ্যযন্ত্ৰৰ চৰ্চা আজিকালি যুগত কমি আহিছে। কিছুমান ঠাইত বানিজ্যিকৰণৰ ফলত বিহুৰ মূল মূল্যবধ ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। শব্দ প্ৰদূষণৰ নিচিনা সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। এইবোৰ সমস্যাৰ সমাধানৰ বাবে সকলোৱে সচেতন হ'ব লাগে। আৰু মই ভাবো যে পৰম্পৰাতগত সংৰক্ষণৰ ম দিয়াতো ইয়াত প্ৰয়োজন। তুমি বিহুৰ পৰম্পৰাগত ৰক্ষা কৰিবলৈ কি কি কৰিব বিচাৰা?
মহসম বৰ্তমান সময়ত যদি আমি বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলগীয়া হয় বা চৰকাৰ অহ, চৰকাৰে আধুনিক যিটো বিহু আধুনিক বিহুটোৰ প্ৰতি সম্ভয় গুৰুত্ব প্ৰদান কৰে। যিটো আমাৰ অতীতৰে পৰা চলি অহা পৰম্পৰা যি সংস্কৃতি তাৰ ওপৰত অতিকে গোটেই চৰকাৰ বুলি নহয় সমাজখনে সেইটোৰ ওপৰত বেছিকে গুৰুত্ব প্ৰদান কৰিলে, কাৰণ দেখা যায় যে বৰ্তমান সমাজখন আধুনিক বিহুৰ প্ৰতি অতি আকৰ্ষিত হৈ যায় আছে, যাৰ ফলত আমাৰ গছৰ তলত গোৱা বিহু বা যি মুকলি বিহু আছিল, ঘৰে ঘৰে যাই বিহু গীত কৰা বা বিহু নাচ প্ৰদৰ্শন কৰা সেইবোৰ বৰ্তমান সময়ত নোহোৱা হৈ যায় আছে বুলি মই ভাবো, ত সমাজখনে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদৰ্শন কৰিব লাগে বা মাক দেউতাকে ল'ৰা-ছোৱালীক সৰুৰ পৰা শিকাব লাগে যে বিহুৰ কিমান গুৰুত্ব অসমীয়া সমাজত। আৰু মাক-দেউতাকসকলে আধুনিক বিহুৰ প্ৰতি যাতে ল'ৰা-ছোৱালীবিলাকক আকৰ্ষিত নকৰে মানে আধুনিক বিহুৰ প্ৰতি নিশিকাই কিনে যিটো পৰম্পৰাগত ভাৱে চলি আছে সেই বিহুটোৰ ও চাব লাগে বুলি মই ভাবো, তুমি কি ভাবা ইয়াৰ ওপৰত?
মই ভাবো যে বিহু এক পৰম বিহুটোৰ পৰম্পৰা ৰক্ষা কৰিবলৈ বিদ্যালয় বা অ মহাবিদ্যালয়ৰ সামাজিক নিয়ামিয়াকৈ বিহু সংস্কৃতি কাৰ্যসূচীয়া আয়োজন কৰিব লাগে। বা শিক্ষুুৰ আৰু যুৱ প্ৰজন্মৰ বিহু নাচ বিহু গীত আৰু বাদ্যযন্ত্ৰ শিকিবলৈ উৎসাহিত কৰিব লাগে। আৰু পৰম্পৰাগত সাজপোছাক খাদ্য বা ৰীতি-নীতিৰ প্ৰচাৰ আদি কৰিব লাগে। আৰু চৰকাৰেও আৰু চৰকাৰ হওক বা সমাজে একেলগে শি শিল্পী আৰু সাংস্কৃতিক অনুষ্ঠানৰ সহায় আগবঢ়াবলৈ অভিজ্ঞতাৰ সতে সুৰক্ষিত থাকিব লাগে। তুমি আপ হেল্ল'
হয় কৈ থাকা কৈ থাকা।
অ, তোমাৰ ব্যক্তিগতৰ ভাৱে বিহুৰ প্ৰতি কেনে অনুভৱ?
ব্যক্তিগতভাৱে মোৰ বিহুৰ প্ৰতি অনুভৱ টো হ'ল কাৰণ মই যিহেতু অলপ বিহু অসমৰ জাতীয় উৎসৱ বিহু অসমৰ গৌৰৱ। ত ব্যক্তিগত ভাৱে মই হ'ব যিটো আধুনিক বিহু চলি আছে তাত গুৰুত্ব নিদি পম্পৰাগত ভাৱে চলি অহা বিহুটোক গুৰুত্ব পাব। কৰিব লাগে, আহ আৰু তোমাৰ বৰ্তমান সময়ত যি এক মানে বিহুৰ সময়ত যি অশ্লীল পৰিৱেশৰ সৃষ্টি সৃষ্টি কৰি দিয়ে মানুহবিলাকে, সেইটো সৃষ্টি নকৰি শান্ত আৰু শান্তভাৱে বিহুখন পৰিচালিত কৰিব লাগে বুলি মই ভাবো, আৰু এইয়ে মই ভাবো আধুনিক বিহুটোৰ প্ৰতি কমকৈ গুৰুত্ব প্ৰদান কৰিব লাগে আৰু যিটো পৰম্পৰাগত বিহু বিহু এইটোৰ ওপৰতে বেছিকৈ গুৰুত্ব প্ৰদান কৰিব লাগে। আপোনাৰ ব্যক্তিগত ভাৱে বিহুৰ প্ৰতি কেনে অনুভৱ?
মোৰ বক্তিগতভাৱে বিহুৰ প্ৰতি অনুভৱটো হৈছে যে, মোৰ বাবে বিহু এক উৎসৱ নহয়, ই মোৰ সংস্কৃতি, পৰিচয় আৰু গৌৰৱৰ প্ৰতীক হয়। বিহু অবিহনে, সকলো ফালে আনন্দৰ পৰিৱেশ সৃষ্টি হয়, বিহু আহিলে। বিহুৰ নাচ-গীত, ঢোল-পেঁপাৰ সুৰ গামোচাৰ সন্মান, মোৰ খুব ভাল লাগে। মোৰ বিশ্বাস আৰু আমি সকলোৱে যাতে বিহুৰ পৰম্পৰা আৰু মূল্যবোধ ৰক্ষা কৰি নতুন প্ৰজন্মলৈ কঢ়িয়াই নিব পাৰো, লাগিব পাৰো। তেতিয়াই আমাৰ অসমৰ সাংস্কৃতিক চিৰদিন উজ্জ্বল হৈ থাকিব। আপোনাৰ কি ক'ব বিচাৰে এইটোৰ?
অ', মই তোমাৰ একেমতত মই ৰাখিম। কাৰণ বিহু এই সংস্কৃতি নহয়, ই অসমৰ এক গৌৰৱ, অসমৰ এক প্ৰতীক। বুলি মই ভাবো বিহু নাচ, ঢোল, পেপাৰ সুৰ। গামোচাৰ সন্মান। এইবোৰ আমাৰ জাতিৰ এক পৰম্পৰা, আমাৰ জাতিটোৰ এক সংস্কৃতি বুলি মই ভাবোঁ। আমি সকলোৱে বিহুৰ পৰম্পৰা আৰু মূল্যবোধ ৰক্ষা কৰি আগন্তুক যিটো প্ৰজন্ম আহি আছে, সেই প্ৰজন্মক আমাৰ বিহুৰ মূল্য বা বিহুৰ যিটো পৰম্পৰা আধুনিক বিহুতোৰ প্ৰতি তেওঁৰো আধুনিক দূৰত ৰাখি যিটো আমাৰ পুৰণা বিহু যিটো আমাৰ পৰম্পৰাগত বিহু, সেইটোৰ বিষয়ে মই শিকাব লাগে বুলি মই ভাবোঁ। তেতিয়াহে আমাৰ অসমীয়া সংস্ক কৃতি চিৰোদিন উজ্জ্বল হৈ থাকিব বুলি মই ভাবোঁ।
অ', মই বিহুৰ বিষয়ে আপোনাৰ পৰা জানি বহুতো ভাল লাগিল, আপুনি বহুত ভালদৰে বিহুৰ বিষয়ে ক'লে।
হয়, হয়, ম‌ইও তোমাৰ লগত বিহ মই তোমাৰ এতে বিহুৰ কথা পাতি নিচেই আনন্দিত হৈছো।
ঠিক আছে সেইখিনিয়ে আজি আইছিল।
অ', দিয়া মইও সামৰিছোঁ দিয়া।